হেল্ল', অঁ কোৱা?
অ কি কৰি আছা? কি কৰি আছা?
অ এনেই আছোঁ ৰবা, তুমি কি কৰি আছা? ক'ৰবাত দৌৰি চৌৰি আছা নেকি এনেকুৱা লাগি আছে যে
এ নাই ৰবা অলপ মানে এই কিবা এটা কৰি আছো ৰবা দিয়া এতিয়া আহিছো দিয়া বাকী পিছে তুমি কিবা কৰি আছা নেকি? ঘৰত কিবা কাম চাম
নাই নাই মই এনেই বাহিৰত অলপমান খোজ কঢ়ি আছো এটোপ দুটোপ বৰষুণ দি আছে এ জানাই নহয় বাহিৰত অলপমান খোজ দিওঁৱে মই গধূলি সময়ত তাকে অলপমানো বোলো খোজ কাঢ়ো, আজি খোজ কাঢ়িব সময় পোৱাই নাই বৰষুণ দি আছিল ন গধূলি পৰা
তাকে তোমাৰ খোজ চোজ কাঢ়িব লাগে দিয়া, বাকী পিছে বাহিৰত মহ চহ খোৱা নাই নেকি এই তোমাক?
এ নাই খোজকাঢ়ি থাকিলে আৰু ক'ত মহে খাব হে। খোজকাঢ়ি থাকো মই মানে এটা জেগাত ৰৈ নাথাকোতো, ইফালৰ পৰা ইফালে ঘূৰি থাকিলে আৰু ক'ত মহে কামূৰিব মহে কামোৰিলেও আৰু মহতো থাকেই আৰু মহ চবতে থাকে। আজিকালি কিবা তোঁৱাৰ আহিছে নহয়। বেমাৰো হৈছে নতুন নতুন।
তাকে হা বেমাৰৰ নাম নোলাবা দিয়া মানে বেমাৰ তোমাৰ এতিয়া ক'বলৈ গ'লে- বেমাৰ শেষে হৈ নাই তোমাৰ যিহে বেমাৰ নতুন নতুন ওলাইছে তোমাৰ। ডেংগুতো আগৰ পৰা আছে, আৰু কিবা নতুন নতুন বেমাৰ ওলাইছে মহৰ পৰাও তোমাৰ- আৰু বাকীতো নকয় এইবাকে ডায়বেটিছ চবেটছ কি কবা এই গিলাননো এইবিক সাধাৰণ আৰু কবলৈ গ'লে।
অঁ সেইবোৰতো হৈয়ে থাকে দিয়াচোন মানে কি কয়- এ মানে মহ'ৰ যিটো উৎপাত ন সেইটো এনেও বেছি দিয়া হয়। গুৱাহাটী বুলি কথা আমি গুৱাহাটীত থাকি কিনে- তোমাৰ আমাৰ অঞ্চলটো অলপ পাহাৰীয়া ন ইমান মহ বাপৰে বাপ থাকিব নোৱাৰি।
তাকে তাকে, বাকী মই এটা কথা লক্ষ্য কৰিছো গুৱাহাটীত- গুৱাহাটীত আৰু গাঁৱৰ যিটো পাৰ্থক্য আৰু এই মহৰ ক্ষেত্ৰত ক'বলৈ গ'লে- মানে কি হয় গাঁৱত আৰু ঠাণ্ডা যেতিয়া হয় আৰু গাঁৱত ঠাণ্ডা যেতিয়া পৰে তাতে মানে যিটো মহৰ সংখ্যা - একদম কমি যায়, মানেতে মহ গাঁৱত গলে আৰু দেখাই নাপা- একদম ঠাণ্ডা বতৰত কিন্তু গুৱাহাটীত কি হয় হৈ জানানে- গোৱাহাটী ঠাণ্ডা বতৰত যি মহৰ প্ৰকোপ তোমাৰ মানে মহ- তোমাৰ এ মানে গুচিয়ে নাই মানে মই- গধূলি সময়ত যেতিয়া তুমি ওলাই যাবা ন ঠাণ্ডা দিনত এ ধৰিলা তুমি কলা আৰু তাতে তাৰো- যোন এটা কলা বস্ত পিন্ধে আৰু বা কলা পেন হওক কলা ছাৰ্ট হওঁক। তেতিয়া আৰু বেছি আকৰ্ষিত হয় মহ বিলাক। মানে ঠাণ্ডা দিনত গুৱাহাটীত বেছি মহ ওলাই আৰু- তাৰ গাঁৱত মানে ঠাণ্ডা দিনত যিটো মহ আছে সেই মহটো নাইকিয়া হৈ যায় সেনেকুৱা আৰু। আৰু গৰম দিনত তোমাৰ কি হয় ইয়াত- তোমাৰ মহটোৰ পৰিমানটো অলপ কমি যায় কিন্তু আৰু বৰষুণ দিলে আৰু বেছি হৈ যায়। আৰু গাঁৱত তোমাৰ গৰমৰ দিনত বেছিহে তোমাৰ মহ সৃষ্টি হয় তাকে তোমাৰ উল্টা পল্টা আৰু চবতে।
এ তাকে ৰ'বা মানে, এ মহৰ সমস্যাটো ইমান ডাঙৰ সমস্যাও নহয় দিয়াচোন। সকলো এতিয়া চোৱা এতিয়া সকলো বস্তু আমি এতিয়া- কিছুমান বস্তু হয়তো বেয়া পাওঁ, কিছুমান ভাল পাওঁ। এ মহ মহ হওক বা তাৰপিছত তোমাৰ ধিলাঠে পইতাচোৰা। এইবোৰ বস্তু মানুহে বহুত বেয়া পায়, কিন্তু এইবোৰে যে- আমাৰ যিটো পৰিৱেশত এটা থাকে ন ভাৰসাম্যয়, সেই ভাৰসাম্যটো যে- বৰ্তাই আছে, সেইটো কিন্তু মানুহে ভাবি নাচায়। সে- টো মানে বহু, আমাৰ মায়ে মানে ধৰা পইতাচোৰা এটা দেখিলে কয়- যে এই মাৰি দে মাৰি দে। মই এতিয়া কওঁ আৰু যে মই কিয় মাৰিম, মই কাৰণ যিহেতু আমি জানো পইতা চুৰাটো ঘৰত- হয় ঠিক আছে অলপমান তোমাৰ বেমাৰ চেমাৰ বীজাণু চিজানু কৰিব পাৰে। কিন্তু তোমাৰ সেইটো বস্তুতটো একেবাৰে তোমাৰ কাম নোহোৱা বস্তু নহয়তো এনেকুৱা যে তুমি দেখিলে মাৰি পেলাবা সেনেকুৱা। এনেকুৱা নহয় ন, এতিয়া- বহুত মানুহে বিচা দেখিলে মাৰি পেলাই, কিন্তু সেই বিচাটোৰ পৰাই যে বেছিভাগ- যিবিলাক আমাৰ পখিলা হয় সেইটো মানুহে নাজানে- ত সেনেকুৱা ধৰণৰ কথা আৰু মানুহৰ মাজত জ্ঞানৰ অভাৱৰ কাৰণে মানে- মানে এটা ধৰা পোক পতংগ মাৰি- দি পালো বোলে, মানে শংকাবোধ নকৰে আৰু মাৰি দিয়ে আৰু ঘপকে।
হয় হয় একদম ঠিক কথা কৈছে বাৰু তুমি যে কলা- আমাৰ পইতাচৰা আমাৰ কিবা মানে যিটো কলাৰ আমাৰ উপহকাৰী বা ধৰি ল বিচা।
আমাৰ বিখেই পৰা পখিলা হয়। মানে মই মানে মই মোৰো বাৰু সেইটো জ্ঞান নাই মানে বিচাই যেতিয়া আৰু দেখিবা তুমি এই যিবিলাক- তোমাৰ বিছা যিবিলাক শুঙ থাকে ন। বিচা আৰু সেইবিলাকৰ বা কি সঁচাই তোমাৰ পখিলা হয় নেকি? মই নাজানো বাৰু সেইটো কথা মানে মই ভাবো আৰু মানে ধৰি লোৱা এটা যি মানে সি থাকে আৰু মানে পখিলাটো বিচাৰ পৰা নহয় ন' মানে দুটা ৰূপ হয় ন, মই মই মোৰ যে সেইখিনি জানো আৰু মই নাজানিব বাৰু বাৰু। তোমাক সুধিছো সেইকাৰণে। মানে ধৰি লোৱা যিটো পখিলাই দি কণী পাৰে আৰু, কণীৰ পৰা মান দুটা প্ৰকাৰৰ নলায় মানে? এটাৰ পৰা যিটো তোমাৰ আচলকে পখিলা ওলাই যায়, আৰু এটা তোমাৰ বিচা হৈ যায়, সেইটো নহয় নেকি মানে অলপ বেলেগ নেকি প্ৰক্ৰিয়াটো অলপ বুজাই দিবা নেকি যোন তুমি জানা আৰু মোক?
এতিয়া তোমাক মানে অলপ মানে মানুহে সেইটোৱে কথা মানে, মানুহে সেইটো বস্তু নাজানে। এটা তুমি বস্তু দেখিবা ধৰা পখিলাৰ দৰে, একে ধৰণৰ দেখাত পখিলাৰ দৰে, কিন্তু সেইটো অলপমান দেখাত কেনেকুৱা টাইপ হয় জানানে? অলপ মাটিয়া বা অলপ চিলভাৰ ৰং যিটো, সেনেকুৱা ধৰণৰ হয় ৰাতি মানে সেইটো ৰাতি উৰে। সেইটো ৰাতি উৰাতটো কিন্তু সেইটো পখিলা নহয়, সেইটো তোমাৰ কিছুমান বেলেগ ধৰণৰ বিচাৰ পৰা হয়। আৰু তুমি যে কৈছা বিচাৰ পৰা পখিলা হয় ন নহয়? মানে বিচাৰ পৰা পখিলা ডাইৰেক্ট নহয় তাতে বিচাটো মানে কি হয়, সকলো বিচাৰ পৰা পখিলা নহয়। কিছুমান বিচাৰ মানে ধৰা জীৱন কালত সিহঁতৰ মানে পখিলা হোৱাৰ সেইটো সময় কালটো হেৰুৱাই পেলাই বা তেওঁলোকৰ মৃত্যু মৃত্যু বৰণ কৰে আৰু ক'বলৈ গ'লে। কিন্তু মানে কি আছে, যেতিয়া তোমাৰ ধৰা এই কি কয় বিছাটো তুমি দেখিবা না শুং চুং যে থাকে, এটা সময়ত কি হয় বেছিভাগ বিছা যিটো শুং, সেই শুঙটো মানে সৰি যায় গাৰ পৰা। ধৰা এ বিচাইটো কি আৰু গছৰ পাতে খায় ন, বেলেগটো নাখায়, ত' সেই বিচাই এটা সময়ত শুংটো সৰি যায় শুংটো সৰি যোৱা সময়ত, সিহঁতে যিমান পাৰে আৰু খাই লয়। পাতবোৰ যিবিলাক থাকে আমাৰ সেইবিলাক খাই ল'ব, তাৰপিছত তোমাৰ এই সিহঁতে এই পাতৰ যে তলৰ অংশটো, সেই তলৰ অংশটোত সিহঁতে উল্টা হৈ যায়। মানে সিহঁতৰ শৰীৰটো উল্টা কৰি দিয়ে‌, মানে' ধৰা মূৰটো তল ভাৰে আৰু পিচ চাইডটো পাতত লাগাকে থৈ দিয়ে। তাৰপিছত এটা বগা আৱৰণে গোটেই তোমাৰ গাটোত ধাকা দেখা পাবা। সেই যেতিয়া বগা আৱৰণটো পুৰত হৈ যাব হালধীয়া ৰঙৰ, তাৰ পৰা মানে পখিলাটো ওলাই যায়। সেইটো কথা বহুত মানুহে নাজানে। কিছুমান মানে' সেইটো মই নামটো পাহৰিগলো কি বুলি কয় এনে তোমাৰ ইংলিছত মদ বুলি কয়। যিটো তোমাৰ মই ক'লো ৰাতি উৰে বুলি কিন্তু যিবিলাক পখিলা থাকে, যিবিলাক ৰং বিৰঙৰ হয় ন? সেই পখিলাবোৰ তোমাৰ দিনত উৰে। এতিয়া এ আমাৰ জানাই, বিচাৰ ৰং বোৰ বেলেগ হয় নাই? সেই সেই হিচাপত মানে বিচাৰ ৰং যেনেকে বেলেগ, সেইনেকে পখিলা ৰঙো বেলেগ বেলেগ হয়। মানে এনেকুৱা নহয় যে তোমাৰ ধৰা, বি এডাল বিছা তোমাৰ কলা বা এডাল বিচাল ৰঙা, তাৰ পৰাই তোমাৰ ৰঙাডালত ৰঙা পখিলাই ওলাব বা কলাডালৰ পৰা কলাই ওলাব, সেনেকুৱা নহয়। আৰু উম তুমি যে কলা মোক মানে' পখিলাই কণী পাৰে, তাৰ পৰা হয়। সেনেকুৱা নহয় মানে পখিলাই কণী নাপাৰে কেতিয়াওঁ সেইটো মানে মানুহৰ ভূল ধাৰণা যে' পখিলে কণী পাৰে, মানে সেই টো তোমাৰ বেলেগ ধৰণৰ এটা তেওঁলোকৰ যিটো আমাৰ কয় ন' যিটো জীৱন প্ৰক্ৰিয়া সেইটো অলপমান বেলেগ ধৰণৰ হয় আৰু চিন্তাতকে অলপমান বাহিৰত ধক বুলি ক'ব পৰা আৰু ক'বলৈ গ'লে। মানে অলপ তেওঁলোকৰ কি হয় আমি জানাই নহয় যিহেতু তুমি হেৰি পৰিছা বিজ্ঞান পৰিছাই ত এ লাৰবা বুলি কয় ন একদম সৰু ত' তেওঁলোকৰ মানে জীৱন প্ৰক্ৰিয়াটো সেই লাৰবাৰ পৰা আৰম্ভ হয় আচলতে কিন্তু কণীৰ যিটো ষ্টেজ বা তোমাৰ ধৰা কণী পাৰা যিটো ষ্টেজ সেইটো থাকে আৰু এটা সময়লৈকে তাৰপিছত তোমাৰ সেই যিটো লাৰবা সেই লাৰবাটোৰ পৰা লাহে লাহে ধৰা বিছা হ'ব বিচাৰ পৰা তোমাৰ পখিলা হ'ব সেনেকে মানে সিহঁতৰ জীৱন প্ৰণালীটো চলে আচলতে আৰু তুমি সাধাৰণতে যিবিলাক ডাঙৰ পখিলা দেখিব পাবা ন সেইবোৰ তোমাৰ হ'ল যিবিলাক আ আমি যিবিলাক মাইকী বুলি কওঁ ন সেইটো মাইকী হয় আৰু যিবিলাক সৰু হয় আৰু যিবিলাক দেখাত ধুনীয়া হয় সেইবিলাক মতা পখিলা বুলি ক'ব পাৰা আৰু
অ বাপ্পাৰে এটা নতুন কথা জানিব পাৰিলো আ মানে মানে মই ভূল ধাৰণে লৈছিলো মানে পখিলাৰ যিটো মানে জন্ম হয় বা পখিলা বাৰু অলপ চলপ জানিছিলো কিন্তু ত ইমান খিনি জনা নাছিলো মানে বিচাৰ পৰা পখিলা হয় বুলি ময়ও জানিছিলো কিন্তু যে তোমাৰ এ মানে ধুনীয়া যিবিলাক পিলা সেইবিলাক যে হয় সেইটো ভাবা নাছিলো মানে তোমাৰ ভাবিছিলো যে ডাইৰেক্ট বিচাটো নহয় আৰু তাৰে আগতে মানে সেই পখিলাটো হৈ যায় আৰু সেনেকে ভাবিছিলো মই বা আৰু নতুন ক থা এটা জানিব পাৰিছো ভাল লাগিল মনটো তোমাৰ আৰু তোমাৰ সেইয়া আৰু মানে আমাৰ যিবিলাক কীট পতংগ আছে সেই কীট পতংগ বিলাক তোমাৰ বহুত দৰকাৰে দিয়াচোন কাৰণ
কাৰণ তোমাৰ
এ ধৰি লোৱা আৰু এই চৰাই চিৰিকটি যে আছে এই চৰাই চিৰিকতি বোৰ কেনেকে থাকিব ন এইবিলাক কীট পতংগ নহলে তোমাৰ সেনেকুৱা ধৰণৰ আৰু ত' সেইবিলাক যেতিয়া তুমি অহ মানে অনুভৱ কৰিবা বা তোমাৰ ধৰি লোৱা
অ
এইবিলাক তোমাৰ ধৰি লোৱা যেতিয়ালৈ এইবিলাক প কীট-পতংগ থাক থাকিব তেতিয়াহলে এই চৰাইবিলাকো থাকিব ন যদি তোমাৰ অ চৰাইবিলাক জীয়াই থাকিব মানে লাগে আৰু তেতিয়া আমাৰ কাৰণে কীট পতংগ বিলাকো দৰকাৰ এতিয়া তোমাৰ আমাৰ যি তুমি কলা ন কি মানে যিটো আমাৰ অ কি পইতাচুৰা সেই পইতাচৰাটো কিবা নহয় কি কিবা এটা কামত হ'লেওতো ভ ভ ভগৱানে বা তোমাৰ এই পৃথিৱী সৃষ্টি কৰিছে নহয় এনেতো সৃষ্টি নকৰে নহয় সকলোবোৰ বস্তু মানে প্ৰত্যেকটো বস্তুৰ এটা এটা গুৰুত্ব আছে যেনো যেনেকে ধৰি লোৱা সাপৰ আৰু কিবা এটা বেলেগ গুৰুত্ব আছে অ তোমাৰ পিঁপৰাৰ এটা বেলেগ গুৰুত্ব আছে পিপৰা বিলাকৰ বা তোমাৰ ভেকুলীৰ এটা বেলেগ গুৰুত্ব বা ফৰিঙৰ ফৰিং যি আছে ফৰিঙৰ এটা বেলেগ গুৰুত্ব আছে মানে সকলোৰে এটা নিজা-নিজা কাম মানে ওপৰৰ পৰা যি যিমান মানে-মানে এইটোতো হয় বাৰু মানে যোনে জন্ম লৈছে আহ পৃথিৱীখনত সি মৰিবই দিয়াচোন মানে যোনে কি নহওক মানে মাছৰ পৰা আদি কৰি মানুহলৈকে মানে যোনে এই পৃথিৱীত জন্ম ল'ব আৰু জীৱ হিচাপে সেইটো নিশ্চয় এদিন হলেও এদিন মৰিবই সেইটো কথা আৰু মানে আমি কীট-পতংগবিলাক কেতিয়াও মাৰিব নালাগে সে সে মাৰিব পাৰো কেতিয়া মানে মাৰিব মানে ইচ্ছা যায় জানা না যেতিয়া ধৰি লোৱা তোমাক এডাল বিচাই ডাকি ডাকিলে আৰু মানে তোমাক একদম বেয়াকে ডাকিলে তেতিয়া মানে নি খং উঠে ন মানে সেই এনেকুৱা-এনেকুৱা কথা মানে
তেতিয়া-তেতিয়া মানে মাৰিব ইচ্ছা যায় আৰু বাকী তোমাৰ বাকী যিবিলাক কথা আছে আহ আৰু তোমাৰ যিবিলাক আছে সেইবিলাক মানে-মানে যিমানে তোমাৰ নকৰিবা নোৱা সিমানে তোমাৰ সেই হৈ থাকিব বাকী তোমাৰ আহ বাকী যিবিলাক আৰু আছে ন সেইবিলাক তোমাৰ কীট-পতংগবিলাক তোমাৰ যিমানে থাকিব সিমানে তোমাৰ মানে হেৰি হৈ থাকিব দিয়াচোন, বাৰু তেতিয়াহ'লে আজিলৈ হ'ব দিয়া নহলে পিছলৈ আৰু কেতিয়াবা কথা পাতিম দিয়া নে কি কোৱা আৰু আজিলৈ ৰাখিছো দিয়া নহলে
অ' তাকে আৰু তুমি এইটো কথা মনত ৰাখিবা সদায় জীৱ হত্যা কিন্তু মহাপাপ সেইটো আমি সৰুৰে পৰা শুনি আহিছো ন তই এই বস্তুবোৰ কথা মনত ৰাখিবা মইতো ধৰা এইবোৰ বস্তুৰ ওপৰত বহুত বিশ্বাস কৰো ত' তুমিও মনত ৰাখিবা এইবোৰ বাৰু ৰাখিছো দিয়া।
অ-অ ৰাখিম দিয়া মনত, হ'ব দিয়া।